হেল্ল'? হয় সুপ্ৰভাত।
হয় সুপ্ৰভাত।
অ কি কৰি আছা তুমি?
হয় টোপনি পুৰা উঠিলো আজিচ পৰা আজি ৰবিবাৰ, হুম উম।
আজি ৰবিবাৰ মানে তুমি মানে আজি ফুৰিবা আৰু কৰ'বাত?
কৰ'বাত যাবা আৰু ফুৰিব? অ। আচ্ছা, আৰু কি কি কাম অ
সেই কাৰণে।
মই যাব পাৰা, কাম - চাম কৰি তুমি ফুৰিব পাৰা অলপ ত তোমাৰ যে ভাটিবেলা টাইমত যাব পৰা, ভাল জেগা সময় পাইছা, ৰবিবাৰটো কিবা এটা ভাল লাগে মানুহৰ মনটো।
নাই নাই লগত যোৱাকৈ মানু সেইকাৰণে উম উম
অ সকলোৱে ভাল নালাগে দিয়াচোন লগত গলে ভাল লাগে
উম
হলেও টাইম পালে যাবা কেতিয়া আজি নহলে বেলেগ ৰবিবাৰ যাম আমি
অ হয়
উম বেলেগ ৰবিবাৰে যাব টাইম পালেই ফুৰিব লাগে ফুৰাটো ভাল মানুহৰ মানে স্বাস্থ্য মানুহৰ মন ভালে থাকে
উম হয়
এইবিলাক বহুত ভালে থাকে মানে মানুহৰ এটা এনাৰ্জি এ মান ফ শক্তি ফিল কৰে
অ হয় কৰে
হয় ন
উম হয়
অহ কি কৰিবা এতিয়া তুমি
বৰ্তমান অকমান প্ৰিপচন মানে মই অলমান ভালদৰে কৰিম মোৰ মানে ইণ্ডিগৰ ধৰক মানে কেবিন ক্ৰিও বাবে যিহেতু শিকি আছো ন ইণ্টাৰভিউ আছে তেৰ তাৰিখে য়েষ্টাৰ ডে তাৰ বাবে অলপমান শিকিব লাগিব ভালদৰে
আচছা
দুটামান দিনত ভালদৰে প্ৰিপাৰচন কৰি পেলাই যাব লাগিব
কৰা কৰা এইবোৰ কৰি থাকা
অ তাকে সেইকাৰণে ম
মই শুনিছো তুমি বোলে কে অলপ ধৰা ডাইৰিক লৈ যাই ক গল্প কিছুমান কাহিনী বোৰ লিখি থকা
অ লিখো
ধৰক দিনটোত কি হ'ল আগৰবোৰ কি হ'ল তুমি বোলে এইবোৰ লিখি থকা মই শুনিছো
অ লিখো
ভাল কথা কিন
অ
লিখিব লাগে
অ
আমাৰ ধৰক আমাৰ বিশেষ এক এজন আছিল এইবোৰ লিখাৰ মানে বহুত প্ৰিয় আছিল সেইজন এতিয়া নাই দিয়াচোন ঢুকাই গল
উম
বহুত আমাৰ জনপ্ৰিয় সং জনপ্ৰিয় আছিল সংগীতৰ নামত মানে ঈশ্বৰ এটা আছিল আৰু তেখেতে বহত লেখিছিল মানে
অঁ
এতিয়া তেখেতৰ কাৰণে আমাৰ অসম বিখ্যাত
অ হয়
তেখেত কিন্তু আমাৰ বাবে বহুত ভগৱান।
হয় ভগৱান।
জীৱনত তেনেকুৱা মানুহ মই দেখা নাই এজিলৈ।
আমিও পোৱা নাছিলো। কিনো হব এতিয়া আৰু হেৰালোৱে যিহেতু
হয় নতুন প্ৰজন্ম নতুন প্ৰজন্ম ধৰক সি সিহঁতৰ দিনতে ভাল আছিল।
অ তাক
এতিয়া নতুন কিবলাক যে ধৰ নতুন লৰা ছোৱালীবোৰ আহি আছে। এইবোৰতো আমাতকৈ ওপৰত বহুত বেয়া হৈ যাব। লাষ্ট জেনেচন আছিল আমাৰ ধৰক মাহত আ আছিল জনক সংগীত অনুষ্ঠান বিশেষ ব্য্য়ক্তিজন আছিল।
উম
ভাল
হয়।
এতিয়া যিবোৰ আহিব সেইবোৰ বহুত বেয়া হৈ যাব।
হয়ে ঠিকেই কৈছো কথাখিনি হয়। মই যে ডায়েৰী লিখো আপুনি কেনেকে গম পালে।
অ মই শুনিছো এনেকে কেতিয়াবা। এ পালো আৰু বাতৰি কাকতে চাকতে পালো কেতিয়াবা। মানুহৰ মুখে মুখে পালো মানুহৰ মুখে মুখে পালো।
মানুহৰ মুখে মুখে।
হয়।
মই নিজেই।
হয়। লিখিব লাগে এইবোৰ লিখিব লাগে।
অ হয় অ তাকে হয় হয় ভালতো হয়ে। বাৰু
অ মানুহ হেৰি পৰা ভালে থাকে আৰু তোমাৰ
উম উ
জানা বুজাতো বেছি হয়।
হয় হয়।
ভাল এইবিলাক লিখাতটো বহুত ভাল।
হয় ভালতো হয়েই বাৰু
অ তাৰপিছত আপুনি কি কৰি আছে।
মোৰ বৰ্তমান চাহ খাম
অ
ৰবিবাৰৰ পৰা আৰু আজি আৰু মানে ৰেষ্ট পাইছো যিহেতু গোটেই ভালদৰে চাফ চি- ফন কৰিম কালি বৰষুণতো আমাৰ গুৱাহাটীত গোটেই তিতিলে
অ শুনিছো শুনিছো। গুৱাহাটী বোলে পুৰা ডুব গৈছে তোমাৰ গণেশগুৰি জালুকবাৰী মালিগাঁও।
মালিগাঁও গললে পানী-
উম মালিগাঁৱত বহুত বলে অঁ। বহুত বানে বস্তু। বহুত অৱস্থা বেয়া মৰো সেইদিনা কাৰণে এটা প্ৰব্লেম হৈ গ'ল নহয়। তোমাৰ জালুকবাৰীতে মোৰ আহি আহি থাকোতে মোৰ গাড়ী- খনৰ পৰা পেট্ৰল খতম হৈ গ'ল।
অঁ'
এনেকুৱা ধৰণৰ। মই বিপদত পৰিলো, ৰাতি চাৰে নটামান বজাত-
হুম, হুম।
মই গাড়ীখন গাড়ী ষ্টাত নুঠে হে নুঠে, নুঠে হে নুঠে পিছত পাৰিলে মই ঠেলেই ঠেলেই লৈ আইছো গোটেই- শৰাইহাট ব্ৰিজখন।
উম'
হেৰাই লৈ আইছোঁ-
আত্ছা কি বাৰু?
এতিয়া তোমাৰ ধৰক শৰাঘাট ব্ৰিজ ধৰা তোমাৰ- সোমবাৰৰ পৰা মানে ধৰক মই শুনিছো বন্ বন্ধ থাকিব।
ৰবা।
থাকিব মানে ৰিভেত- ধৰক আপুনি ভৰা ব্ৰিজখনো বহুত পুৰণি ন বহুত বেয়া হৈছে তাৰমানে ভাল কৰিবৰ- কাৰণে অলপ হেই কৰি আছে। ত তেৰ তাৰিখৰ পৰা আপোনাৰ- অঁ, বহুত একমাহলৈ যাব পাৰে। তেৰ আগষ্টলৈ যাব- পাৰে মানে একমাহ বুঢ়া মানে ভাল কৰিব দলংখন। এতিয়া নতুন- খনৰে দি তোমাৰ অহা যোৱাটো কৰিব লাগিব। এতিয়া, কষ্ট হব মানুহবোৰৰ অলপ এঁ জাম হ'ব। মানুহবোৰ এই ৰ'দত বহুত কষ্ট- সেই ভাবিছো উপায় নাই এতিয়া ধৰক- সোমবাৰৰ পৰা মানে বহুত কষ্ট হ'ব মানেহবোৰ। যোৱাকালি যে আমি আহিলো তাত- তেও মানে ধৰক আমিও কষ্ট পালো। আহোত- তেও তামানে জালুকবাৰীতে যাম পাইছো। নে সেইবোৰ ৰাস্তাবোৰ অহা যোৱাটো ঠিক কৰি আছে ন। এতিয়া সেইটোৰ কাৰণে দিগদাৰ হব। যি নহওক ইমান শৰাইঘাটৰ ধৰ ব্ৰীজখন ইমান পুৰণি ইংৰাজ- য'ত দিনৰদেই- কিন্তু, ভাল বনাইছিল কিন্তু। আগৰ দিনৰ ইঞ্জিনিয়াৰিং আৰু এতিয়া ইঞ্জিনিয়াৰিঙ বহুত পাৰ্থক্য। এতিয়া নোৱাৰিব কোনো- অসম্ভৱ কথা। তেনেকুৱা আপোনাৰ ধৰ কলকাতা কলকাতা ব্ৰীজ, হাওৰা ব্ৰীজখন- অ' হউৰাৰ দলংখন দেখিছে। ক'ত এটা পিলাৰ নাই মানেটো মানেই এটা ফুতা নাই। তলত-
অঁ, শুনিছো আজিলৈ দেখা, আজিলৈ যোৱা নাই।
অ'যাই পোৱা নাই ন' অ যাবা। কেতিয়াবা আম' একেলগে যাব পাৰিম, যদি যাব পাৰা।
অ', অ', নিশ্চয়।
যোৱা যদি ক'বা মোক, কেতিয়াবা টাইম পালে আমি যাম।
উম, নিশ্চয় কম।
অ'। এতিয়া ধৰক, দলং খনৰ খুটা নাই কি আচৰিত বনাইছে ন', আগৰ এইবিলাক ইঞ্জিনিয়াৰিং।
অ' হয়।
এনকুৱা ভাল বনাইছে মানে ভাল লাগে। এনকুৱা কি কম আৰু আচৰিত কথা!
উম, হয়।
বাকী কোৱাচোন তুমি অলপ।
হয়, আপুনি আ ব্ৰেকফাষ্ট কৰিলে মানে
অহ' ঔ নাই নাই ব্ৰেক ফাৰ্ষ্ট কৰা নাই। মই মানে এতিয়া ধৰক দাঁত মাজি কিনে ধুনীয়াকৈ এ মুখ খান ধুই লৈ কিনে মানে অলপ গৰম পানী বনাব দিছো। গৰম পানী দি কিনে খাম তাৰে পিছত দছ দছ পোন্ধৰ মিনিট পিছত মই অলপ খাদ্যটো
অ আচ্ছা।
উম গৰম পানীও খাব লাগে নহলে তাৰমানে যোবোৰ এ জ্বলন গেছ প্ৰব্লেম এইবিলাক হৈ থাকে ন সেইটো কাৰণে বেয়া বহু, মানে কুমলীয়া পানীতো খাব লাগে মানুহ, চবেই খাব লাগে মই বুলি নহয়।
হয়।
উম, তাৰপিছত আৰু কোৱাচোন তুমি কিবা।
বাকী আজিৰ দিনটো ৰবিবাৰ কি কৰিব আপুনি?
দিনটো ৰবিবাৰ মোৰ ধৰা আজি মোৰ ব্যৱসায় দোকান হোৱা আছে সেইবোৰৰ কাৰণে অলপ লাগিব লাগিল। মানে বস্তুবোৰ নাই যিহেতু মই নাই এই দুদিন। সেইটো মানে আনিব লাগিব এতিয়া।
উম।
বহুত কাম আছে মানে দোকানত, আজি দোকাণখনত মানে অলপ
উম।
বস্তুবোৰ ভৰাই দিম বেছি কৰি।
আচ্ছা আচ্ছা।
অঁ, অলপ দেৰিকে মই এতিয়া ওলাই যাম।
উম হুম।
বস্তু আহিলেহেটো গাহক আহিব।
হয় হয় ঠিকে আছে বাৰু, আৰু ধৰক এইফালে সে মানে মোৰো তেনেকে ঘৰ কলো ন কালি বানপানী সেইবিলাক চ লেতেৰা হৈছে চাফা কৰিব লাগিব।
অঁ অঁ।
ৰবিবাৰ বোলোতে আৰু চাফ চাফাই এইবোৰে।
অ ৰবিবাৰ বোলোতে সেই। উম ফুৰিব গলে আপুনি আমি দুপৰীয়াৰ টাইমত যাব পাৰে।
উম অঁ হয়। দুপৰীয়া টাইমত সময় মিলালেহে পাৰিম।
উম উম।
আৰু ইমান কাম কৰি তাৰ পিছত ভাগৰে লাগি যায় ন।
ভাগৰ লাগিলে তোমাৰ পৰা চাৰিটান পৰা তুমি যাব পাৰা যদি ইচ্ছা কৰা। মনতটো ভাল লাগি যাব তোমাৰ দুখ কষ্ট-